হেল্ল!
কি খবৰ বন্ধু ভালনে?
অ ঠিকে আছো। তুমি কি কৰি আছা?
মই এনেই আছো দিয়া। তুমি কি কৰি আছা?
মই এনেই বহি আছিলোঁ আৰু। একো কাম কৰা নাই আৰু এনেই বহি আছিলোঁ।
অ তুমি তোমাৰ চাগে পৰীক্ষা শেষ হ'ল ন এতিয়া?
অ পৰীক্ষা কি হ'ল। তোমাৰ পৰীক্ষা শেষ?
অ মোৰো শেষে হ'ল দিয়া। তুমি এনে কিবা ভাবিছা নেকি কিবা কৰিবা নেকি পঢ়িবা নে কিবা কাম কৰিবা আৰু?
নহয় মানে কামৰ কথা এক ভবা নাই। কিন্তু মানে কিছুমান জেগাত পাইছিলোঁ আৰু কামৰ কথা যে মা-মাৰ্কেটিঙৰ কাৰণে মানুহ লাগে তাৰপিছত এইফালে কনটেন্ট ক্ৰিয়েচন কৰিব লাগে, তে সেইবোৰ কামৰ কথা মানে ভাবিছিলো কিন্তু কথাটো হ'ল যে তোমাৰ মাৰ্কটিং বিষয়ে মান ভাকে নাজানোৱে যে মাৰ্কটিং বস্তু যে কি হয়। তুমি জানা নেকি মাৰ্কেটিং মানে কি?
মাৰ্কটিং ন মই এনে পঢ়িছিলো পঢ়ি থাকোতে, এনে পঢ়িছিলো মই। এই মাৰ্কেটিং মানুহ হ'ল ধৰা তোমাৰ কিবা সামগ্ৰী বা কিবা সেৱাৰ বিষয়ে আৰু মানুহক জনোৱা। আৰু কিনিবলৈ তেখেতক মন কৰোৱা। আৰু ই কেৱল বিজ্ঞাপন দিয়া নহয়। তাকে আৰু গ্ৰাহকক সমস্যাবোৰ যি আৰু তেখেতক কি লাগে সেইটো কথা ভাবি কেনে আৰু সেই বস্তুটো প্ৰস্তুত কৰোৱা বা আগবঢ়োৱা টোৱে হ'ল তোমাৰ মাৰ্কেটিং। যেনে যদি তুমি ক'ব পাৰা ধৰা তোমাৰ যদি কিবা পিঠাই-চিঠা বিক্ৰী কৰা তুমি ঠিক আছে। তেন্তে কাক লাগে, আৰু কেতিয়া লাগে আৰু কিয় লাগে? সেইটো তুমি বুজি পাব লাগিব। তাৰপিছতে তুমি হেৰি আৰু আমাৰ এতিয়া আছে নহয় কিবা ইনষ্টাগ্ৰাম ফেচবুক সেইবিলাকটো তুমি প্ৰচাৰ কৰিব পাৰা আৰু সেইটো এক ধৰণৰ মাৰ্কেটিঙে হয়। আৰু হেৰি তুমি সেইটো কৰা নহয়। এই কিবা কণ্টেণ্ট ক্ৰিয়েচন বুলি সেই কণ্টেণ্ট ক্ৰিয়েচনটো, কণ্টেণ্ট ক্ৰিয়েচনটো কি হয় জানা নেকি তুমি কিবা?
অ কণ্টেণ্ট ক্ৰিয়েচনৰ বিষয়ে জানো মই, মানে কণ্টেণ্ট ক্ৰিয়েচন তোমাৰ যেনেকা ফেচবুক, ইনষ্ট্ৰাগামত কথাটো কৈছা তাতে মাৰ্কেটিং কৰে মানে আমি যিবিলাক বস্তু আমি বনাওঁ ন। সেইবোৰে আমি মানুহক দেখাব লাগে ন যে এইটো বস্তু আছে, এইটো আপোনালোকৰ এইটো এইটো কামত ভাল হ'ব। সেইটো বিষয়ে কৈছা ন তুমি?
উম।
তে কণ্টেণ্ট ক্ৰিয়েচনটো সেনেকুৱাই মানে এই ফেচবুক, ইনষ্টাগ্ৰাম তাৰপিছত ইউটিউবৰ বাবে যিটো ফটো বা ভিডিঅ' লিখা বা তোমাৰ ৰিল বনোৱা। এই সকলোবোৰ মানে ভিডিঅ' বোৰ কৰাৰ যে বস্তুৰ ওপৰত সেইবোৰে কনটেনট ক্ৰিয়েচন, তাতে যে আমি কৰো। বা নিজৰ কিবা বেলেগ বেলেগ ধৰণৰ নিজৰ কিবা আহ' তোমাৰ যদি কিবা গুণ আছে নিজৰ যদি- কিবা গান গোৱা বা কিবা যদি ছবি অঁকা ত' সেইবোৰ তুমি যদি ভিডিঅ' কৰি এৰা এইবোৰ- তোমাৰ সামাজিক মাধ্যমত তেনে হ'লে সেইটোও এক ধৰণৰ কনটেনট ক্ৰিয়েচনে হয়। আৰু তোমাৰ ইয়াৰ জৰিয়তে মানে কি হয়- গ্ৰাহক যিটো তথ্য দিয়া হয়, তাৰপিছত এইফালে মনোৰঞ্জন দিয়া হয়, তাৰপিছত সমস্যাৰ সমাধানো দিয়ে বহুত। কনটেনট ক্ৰিয়েটৰ বিলাকে। যেনেকে তোমাৰ হেৰি গামোচা বিক্ৰী কৰিলে তোমাৰ- কিয় বা গামোচা কেনেকৈ বোৱা হয়, তাৰপিছত কেনেকৈ পিন্ধিব লাগে, সেই বিষয়ে তোমাৰ ভিডিঅ' বনাই কিনে দেখা খাই, তাৰপিছত ক'ত ক'ত বনাই, শিপিনী বোৰে কেনেকৈ বনাই, তাঁত শালত কেনেকৈ আমাৰ- এ তোমাৰ মেখেলা-চাদৰ বনোৱা হয়। সেইবোৰ তোমাৰ ভিডিঅ' বনালে এক ধৰণৰ কন্টেন্ট ক্ৰিয়েচনে হৈ যায়। এনেকৈ ভাল কণ্টেণ্ট ক্ৰিয়েচন- মানুহৰ কি হয় বিশ্বাসটো বঢ়াই, ভাল তাত- যদি এটা বনোৱা- তেনে হ'লে মানুহৰ বিশ্বাসটো বাহে, মানুহে তোমাক বিশ্বাস কৰিব, মানুহে ভিডিঅ'টো চাব। এইবোৰে জানো আৰু মই কণ্টেণ্ট ক্ৰিয়েচনৰ বিষয়ে। কিন্তু মাৰ্কেটিঙৰ বিষয়ে জানা নাছিলো। এনে তোমাৰ এই বিক্ৰী আৰু মানে মাৰ্কেটিঙৰ মাজত কিবা পাৰ্থক্য-
বিক্ৰী মানে হ'ল ধৰা তোমাৰ মানুহক জনোৱা বস্তুটো। মানুহৰ হেৰি বস্তুৰ বিষয়ে অৱগত কৰোৱা আৰু। আৰু বিক্ৰীটো ধৰা তোমাৰ হেৰি বস্তুটো বিক্ৰী কৰা মানে মানুহক- চেল কৰা আৰু এইটো। যিবিলাক মানে পইচাৰ লেন-দেন হয় আৰু।
হয়।
হেৰি আৰু তুমি ক'ব পাৰিবা নেকি যে কিবা- সৰু ব্যৱসায় মই কৰিবলৈ বিচাৰিছিলো আৰু। এই সৰু ব্যৱসায় বাবে কি- কি মাৰ্কেটিং কৰিব লাগে নে নেলাগে বা কি কেনেকুৱাকে কি কৰিলে ভাল হয়। ক'ব পাৰিবা নেকি? মাৰ মোৰ লগত ইমান পইচা নাইতো সেইকাৰণে আৰু।
আচল কথাটো হ'ল যে তোমাৰ আজিকালিতো তোমাৰ সামাজিক মাধ্যমটো আছেই- তে, তুমি যদি কিবা সৰু ব্যৱসায় কৰি আছা বা ডাঙৰ ব্যৱসায়ী কৰি আছা সকলোতে তোমাৰ মাৰ্কেটিং লাগিবই। তুমি যেনেকৈ কৈছা যে- সকলোকে জনাব লাগিব যে তোমাৰ তাতে কি আছে, তুমি কি বিক্ৰী কৰি আছা, তুমি মানুহক- কি কি সেইটো দি কিনে মানুহৰ কি কি ভাল হ'ব, মানুহৰ কি সুবিধা হ'ব- সেই সকলোখিনি জনাব কাৰণে তই মাৰ্কেটিং কৰিব লাগিব আৰু তোমাৰ যদিও সৰু ব্যৱসায় আছে তুমি- এনে সামাজিক মাধ্যমত এটা ইনষ্টাগ্ৰাম বা ফেচবুকৰ কিবা এটা পেজ এটা বনাই লোৱা তাতে খুলি লোৱা আই ডি টো। তাৰপিছত নিজৰ তুমি কিহৰ বস্তু বিক্ৰী কৰি আছা তাৰপিছত কেনেকুৱা কি হয়, ক'ত পাব এড্ৰেছটো সেই গোটেই খিনি লৈ কিনি তুমি এটা ভিডিঅ' বনোৱা আৰু এইবোৰ কনটেনটো বনোৱা এই ফালে তোমাৰ মাৰ্কেটিংও হৈ গ'ল কন্টেন্টৰ লগতে। সেনেকৈ তোমাৰ সৰু ব্যৱ হায় হলো তোমাৰ মাৰ্কেটিংটো জল্দি হৈ যায় কাৰণ তোমাৰ মাৰ্কেটিংটে কি হয় নতুন গ্ৰাহক- কাৰণে তাৰপাছত এইফালে তোমাৰ পুৰণা গ্ৰাহকো ধৰি ৰাখে তেওঁলোকেও গম পাই থাকে যে- এনেকুৱা এনেকুৱা নতুন কিবা কৰি আছে তাৰ পিছত তোমাৰ- আজিৰ দিনত যেনেকৈ ফেচবুক তাৰিছত এইফালে হোৱাটছএপত বিনামূলীয়াকৈ প্ৰচাৰ কৰিব পাৰি ন'। মানুহক একো পইচা দিব নালাগে, সকলোৱে যদি তুমি সকলো নিজৰ- চিনাকি মানুহক যদি কোৱা যে তেওঁলোকেও- ষ্টেটাচ লগাব বা ষ্টোৰি লগাব তেতিয়া হ'লে তোমাৰ মাৰ্কেটিং হৈ যাব। আৰু অসমৰ বহু ঘৰুৱা আ তাৰ পিছত পিঠা তাৰপিছ এইফালে হস্তলিপিবোৰো মাৰ্কেটিঙৰ বাবেই ডাঙৰ হৈছে আজিকালি। সকলোৱে গম পাইছে।
সেই তুমি ক'ব পাৰিবা নেকি? এতিয়া যি আৰু আমাৰ যিবিলাক চলি আছে এতিয়া বৰ্তমান। বৰ্তমান ক'ত মানে কনটেণ্ট ক্ৰিয়েচনটো কৰিলে ভাল হ'ব? কাৰণ কনটেন্টো তোমাৰ ইউটিউবতে এৰে মানুহে চাইছো মই, আৰু তাৰপিছত তোমাৰ হেৰি ইনষ্টাগ্ৰামত দিয়ে, ফেচবুকতো দিয়ে, সেইটোৱে তোমাৰ ক'ত কৰিলে ভাল হয়। ক'ব পাৰিবা নেকি এনে?
কনটেন্ট ক্ৰিয়েচন তোমাৰ ভাল বেছি হ'ব ক'ব গ'লে। কি হ'ব তুমি যদি জানা যে তুমি কাৰ তাতে বিক্ৰী কৰি আছা। তুমি কাক বিক্ৰী কৰি আছা ন। তেতিয়াহে তোমাৰ ভাল হ'ব। তুমি যদি গম নোপোৱা যে তুমি কাৰ কাৰণে বিক্ৰী কৰিছা, বস্তুটো কাৰ কাৰণে ভাল হয়। তেনেহলে তুমি কনণ্টেন যদি বনাই লোৱা তেনেহলে তুমি, সেই লাগা মানুহজনক তুমি দেখাব নোৱাৰিবা ন। কাৰণ লাগা মানুহে যেতিয়া চাব যে তোমাৰ এইটো বস্তু তাৰ তাৰ লাগে, তেতিয়াহে সি তোমাৰ পৰাই কিনিব, সেনেকে তোমাৰ ভাল এটা কনটেন্ট বনিব। আৰু তুমি, এ মইতো বাৰু ছচিয়েল মিডিয়াৰ কথা বেছি ভাল একো নাজানো, তুমি ত' ব্যৱহাৰো কৰা, মই ভাবি আছো যে চচিৱেল মিডিয়াত যে বিক্ৰী হয় সেইটো মানে কেনেকৈ মানে বঢ়াব পাৰি, তাৰ বিষয়ে কিবা আইডিয়া আছে নেকি তোমাৰ।
হয়' চচিয়েল মিডিয়াত তোমাৰ বিক্ৰী কৰিবলৈ হলে, তোমাৰ আগত হেৰি কৰিব লাগিব। মানুহৰ মাজত তোমাৰ বিক্ৰীৰ আৰু কিবা মানে বিশ্বাসটো আৰু বিশ্বাস টো মানে মানুহৰ তাত হ'ব লাগিব। যে তোমাৰ হেৰি বস্তুটো তোমাৰ ভাল নে নহয়, মানুহক দেখুৱাই কিনে আৰু, ধৰা কাবাৰ পাই তুমি হেৰি কৰিলা, ফিডবেক ল'লা আৰু হেৰি ফিডবেক টো লৈ কিনে আৰু সেইটো এৰিলা, তাতে ফিডবেকটো লৈ কিনে এৰিলে তোমাৰ হেৰি হ'ব। মানুহৰ বিশ্বাসটো বাঢ়িব আৰু। যে নহয় এই প্ৰডাক্টটো ভাল, এই বস্তুটো ভাল বা বেয়া। সেইটো হ'ব ন ফিডবেকটো থাকিলে। তেনেকুৱাকে কৰিব পাৰিবা আৰু, আৰু হেৰি মই চাইছো যে ভালদৰে তোমাৰ ইউটউবত বেছিকে হৈ আছে এতিয়া, এইবিলাক বৰ ডাঙৰ ডাঙৰ কনটেন্ট ক্ৰিয়েটৰ বিলাকে আছে নহয়। তেখেতে এনেকুৱা কৰি দিয়ে আৰু। মই চাইছো, প্ৰম প্ৰমচন হিচাপে আৰু। কৰে, তেওঁ তোমাৰ হেৰি ক্ৰেজি এস্ক উৱাই জেড আছে, তাৰপিছত তোমাৰ মিষ্টাৰ ইন্দিয়ান হেকাৰ আছে। এইবিলাকে আৰু।
অ' হয়, সৌৰভ যোশীও আছে, এজনে কনটেণ্ট ক্ৰিয়েট কৰে। ব্লগ বনাই মই দেখিছো যেনেকুৱা, সিহঁতে ব্লগত শুনি নিজৰ নিজৰ দৈনন্দিন জীৱনটো দেখাই কেনে, সেনেকৈ মানে সিহঁতে বহুত ধৰণৰ মানে ব্ৰেণ্ডৰ পৰা, তোমাৰ বহুত কোম্পানীৰ পৰা তেওঁলোকে অৰ্ডাৰ পাই, তাৰপিছত এইফালে কম্পানীবোৰে কয়, তেওঁলোকৰ বস্তুবোৰৰ কাৰণে এটা ভিডিঅ' বনাই দিব কাৰণে। কনটেন্ট বনাই দিব কাৰণে, সেনেকৈ তেওঁলোকে বহুত পইচা পাই যায় ন। তাকে আৰু। আৰু গ্ৰাহকৰ লগত সম্পৰ্ক ত' মই সুধিব লৈছিলোঁ যে, গ্ৰাহকৰ লগত সম্পৰ্কটো কেনেকৈ ভাল ৰাখিব পাৰি? মানে বহুতো দেখিছো যে ইমান ভাল গ্ৰাহক থাকে, বহুত দিনলে থাকে ন।
উম।
এ গ্ৰাহকৰ লগত সম্পৰ্কটো কেনেকৈ ভাল থাকিব?
গ্ৰাহকৰ লগত সম্পৰ্কত- থাকিবলৈ হলে তোমাৰ ভাল সম্পৰ্ক থাকিব ল তোমাৰ হেৰি কৰিব লাগিব? মানুহৰ মাজত গ্ৰাহকৰ সন্মান দিব লাগিব, তাৰ পিছত তোমাৰ মানুহৰ- কথাটো শুনিব লাগিব, হেৰি নহয় যে তুমি খালি তুমি নিজে কৈ থাকিলা আৰু। তেখেতৰ কি সমস্যা হৈ আছে? এইটো দেখা নাই। তেনেকেটো নহয় নাহ, মানুহৰ কথাটো শুনিব লাগিব আৰু- তেওঁলোকৰ বিষয়ে কি মানে ফিডবেকটো বেয়া নে ভাল? সেইটো বুজি কিনে তুমি আৰু ভালদৰে তুমি তেখেতে যদি বুজি পোৱা নাই, তেন্তে তুমি- টো বুজাবলৈ লাগিব আৰু, যেনেকৈ তোমাৰ হেৰি গুগল আছে নহয়। তাৰপিছত ইউটোব আছে। অত আৰু তোমাৰ হেৰি আছে নহয় কিবা? অঁ ইনষ্টাগ্ৰাম। হেৰি তাতে পৌচ দি পৌচ দিব পাৰা আৰু তাতে। তেনেকুৱাকে আৰু। উম'। সেইটোৱে আৰু, আৰু তুমি ক'ব পাৰিবা নেকি হেৰি বিক্ৰী বঢ়াবলৈ- মই কি কি সহজ উপায় ল'ব পাৰিম আৰু? মোৰ যিখিনি দোকানতো আছে।
তুমি যে কৈছা ন তোমাৰ সৰু এটা ব্যৱসায় ন, ত সৰু ব্যৱসায় হলে ন তুমি কি কৰিবা? তোমাৰ বিক্ৰীটোটো বাঢ়িব ঠিক আছে, তুমি বস্তুটো এনেকুৱা ৰাখা যিটো মানে- অ অতি সহজতে মানে মানুহে ভাল নাপাব, খোৱা বস্তুতোটো তোমাৰ ঠিকে আছে যদি থাকে। আৰু বচ- তোৰ ফটোটো তুমি কি কৰিবা? প'ষ্ট আৰু ধুনীয়াকৈ এ তুলিব লাগিব। ভালকে তুমি ফটো উঠাব লাগিব বস্তুবোৰ। তাৰপিছত এইফালে তুমি সামাজিক মাধ্যমত ভালকৈ- এ শ্বেয়াৰ কৰিব লাগিব, তাৰপিছত এইবিলাক গ্ৰাহক কিয় আপোনালোকৰ বস্তু লাগে- সেইটোৰ বিষয়ে আমি ক'ব লাগিব যে গ্ৰাহকক আমাৰ বস্তুটোৱে কি ভাল হ'ব? সেইটো- সহজ ভাষাত ক'ব লাগিব, কাৰণ আমি যদি বহুত কঠিন কে কওঁ বা বেছি ভালকে যদি নুবুজাক- কে কওঁ তেনেহলে গ্ৰাহকে বুজি নাপাব, আৰু গ্ৰাহকে যদি বুজি নাপায় তেওঁলোকেতো নিকিনিব। যে সেইকাৰণে আমি তেওঁলোকক এনেদৰে বুজাব লাগিব, যে এই বস্তুটো আপোনালোকৰ কাৰণে বহুত ভাল হয়। আৰু এইটো কিনিলে আপোনালোকৰ কি কি ভাল হব? আৰু আমি- টো ক'ব পাৰো যে, এ আমাৰ ঘৰত বনোৱা আচাৰটো এশ শতাংশ জৈৱিক। মানে যিটো বস্তু আমি বনাই আছো, সেই বস্তুটো আমাৰ একেবাৰে- সঁচা হয় আৰু জৈৱিক হয় আৰু নিজে হাতেৰে বনোৱা সেনেকুৱা ক'ব লাগিব। কাৰণ- কম্পানীৰ পৰা যিবোৰ আহে, সেইবোৰতো তোমাৰ চবতে কেমিকেল মিলোৱা থাক- কে ন, বেলেগ ধৰণৰ মেচিনে দিব থাকে। কিন্তু নিজাকে- ঘৰত বনোৱা বস্তুটোত মানুহে বেছিকৈ ভাল পায়, মানুহে এইটোত বিশ্বাসো কৰে। আৰু সোনকলে সোনকালে উত্তৰ দিব লাগে, মানুহে যদি কিবা সুধে বা কিবা যদি কমেন্ট কৰে বা- কিবা তোমাক যদি এ সামাজিক মাধ্যমত যদি সুধিছে, তেনেহ'লে- সেইবোৰ কিয়? সোনকালে উত্তৰ দিব লাগে তাপিছত এইফালে ডেলিভাৰীটো সোনকালে কৰিব লাগে। সেনেকৈ কি হয়? গ্ৰাহক- কৰ লগত আমাৰ বিশ্বাসতটো বাঢ়ি যায়, আৰু গ্ৰাহকৰ লগত বিশ্বাস বাঢ়াতে আমাৰ কি হয়- আমাৰ বস্তুতোৰ বিক্ৰীও ভাল হ'ব, - আৰু সকলোৱে এ বুজিও পাব এনেকুৱাই কিছুমান সহজ আৰু টিপছ আৰু। বিক্ৰীতো বাঢ়ে আৰু এনেকৈ।
এনেই কনটেনট বনাওঁতে কিবা- এ ভুল কৰিবতো নালাগে চাগে? এই ভুল কিছুমান এহ তুমি ক'ব পাৰিবা নেকি মানে- কি কি ভুল কৰিব নালাগে?
কন্টেন বনাওঁতে মানে-
হয়। কন্টেন্ট যদি আমি যদি বনাওঁ, তে যেনে ভিডিঅ' বনাওঁ কিবা তাতে কিছুমান ভুল কৰিব নালাগে। সেই ভুলবোৰৰ বিষয়ে মই নাজানো ভালকৈ?
উম। উম, সেই ভুল বোৰ মানে সেই আচ্ছা। থামনেল চামনেল এইবিলাক ভিডিঅ' এডিটিঙৰ কথি কৈছা নেকি তুমি?
হেল্ল'?
তুমি থামনেল চামনেল এইবিলাক ভডিঅ' এডিঙৰ কথা কৈছা নেকি?
অ' তাকে।
অ' সেইবিলাক হ'লে মানে তোমাৰ বাহিৰা নইজ যিটো আহে নহয় বাহিৰা ন্ইজটো আহিব নালাগে আৰু, তাৰ পিছত যদি তোমাৰ কিবা অতিমাত্ৰ কথা যদি হয়, আৰু যিটো ক'লো মই বাহিৰা নইজ সেইটো আৰু সেইটো থাকিব নালাগে। আৰু তাৰ পিছত মানুহক ভালদৰে মানে এ বস্তু বিলাক বুজাবলৈ পাৰিব লাগিব আৰু, যেনে ক্লেৰিফাই আৰু। ভইচ টো ভালদৰে আহিব লাগিব। সেইবোৰ বস্তুত চাব লাগে। আৰু তাৰ পিছত এডিটিং এডিটিং যিটো কৰে নহয়, এডিটিংৰ সময়ত যদি কিবা এ অলাগতীয় বস্তু বিলাক আছে, সেইবিলাক গুচাবলৈ লাগিব। তেনেকে কৰিব লাগে বুলি মই ভাবিছো আৰু।
উম, ঠিকে কৈছা দিয়া, মই তোমাৰ কথাটো মানি চলিম বাৰু, মই ধ্যান দিম আৰু নিজৰ বস্তুবিলাকৰ ইফালে বস্তুটো মই কামটো চাম আৰু কি কৰিম, ঠিক আছে দিয়া।
ঠিক আছে।